কি কৰি আছা?
অ আছিলো এনেই তুমি?
মই এনেই আছিলো।
অহ কোৱা ভাইটি
বাকি মইতো আজৰি আছিলো বোলো, তোমাৰ লগতে অলপ কথা পাতো।
এ ভালে কৰিলা
এইফালে গাড়ীত গৈ আছিলো জুবিন গাৰ্গৰ গান এটা শুনিলো বোলো তোমালে মনত পৰিলে বোলো।
অ হ হ হ
তুমি জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী ন
অ তাকে আমিও জুবিন দাৰ অনুৰাগীয়ে হয় ঘটনাটো এতিয়াও পাহৰিব পোৱা নাই।
তোমাৰ প্লেলিষ্টত বোলো আধাতকৈ বেছি গান জুবিন দাৰে আছে ন
অ, কিয় নাথাকিব এ প্ৰত্যেকজন অসমীয়াৰ হদয়ত আছে তেওঁ।
উম, তোমাৰ জুবিন দাৰ প্ৰথম মানে গানটো মনত আছ নাই? তুমি যিটো শুনিছিলা?
অ প্ৰথমটো প্ৰথম বোলাটোতো বহুত আছে এতিয়া
এ তোমালোকৰ দাদাই যে হেৰিয়ত লগাই থৈছিলে যে চাউণ্ড বকচত যে লগাই থৈছিলে যে
অনুৰাধা।
অণুৰাধা সদায় ৰাতিপুৱাই লগাই যে
কোনটো কথা কৈ আছা ম মই ধৰিব পৰা নাই?
এ অনুৰাধাটোতো, সদায় ৰাতিপুৱাই যে লগাই যে একদম পুৰা চাউণ্ড বক্সত ডাঙৰ।
বাকী?
আগতে সেইয়া ৰেডিঅ'ৰ পৰা টিভিতে শুনো আজিকালি মোবাইলতেটো পুৰা আহে আৰু যি বিচৰা তুমি, গানৰ প্লেটফৰ্ম বহুত হ'ল ন আজিকালি মোবাইলত।
একে এতিয়া চবতে স্পতিফাই, ইউটিউব চবতে শুনিব পাৰা। মাই মিউজিকতো শুনিব পাৰ জুবিন দাৰ গানৰ অবিহনে মানে আমাৰ অসমখন কিবা এটা আধৰুৱা হৈ আছে।
উম। মোৰ তোমাৰ স্পফটিফাই তিনিটা চাৰিটামান এলবাম জুবিন দাৰ নামতে আছে। ৰাতিপুৱা শুই উঠি জুবিন দা, দুপৰীয়া জুবিন দা, আবেলি জুবিন দা।
প্ৰত্যেক সময়তে জুবিন দাই থাকিব।
এ ৰাতি শুতো হেডফোনত দাদা গানটো শুনিহে টোপনিটো যায় ভালকে।
তাকেহে এতিয়া ক'ৰবাত গাড়ী এখনত তুমি গ'লা, বেলেগ গান লাগি থাকিলেও ঘূৰি ঘূৰি জুবিন দাৰ গানলৈকে আহিবগে।
উম।
গম পাইছা নাই?
সেইটো হয় অ। বিন দা গান অকল শুনাটোৱে নহয় গানটো মানে অনুভৱো কৰা হয় আছে সেইকাৰণে বেছি মানুহবোৰ মানে আকৰ্ষিত হৈ গৈছে।
একে তা তেখেতৰ গান মানে অলপ হো- শুনিয়ে নহয় বহুতো ক্ষেত্ৰত ভাল লাগে মানে।
উম অকল আমি বুলিয়ে নহয় আমাৰ আগৰ দিনা মানুহবোৰ আমাৰ দেউতাহত, ককাহঁতৰ দিনৰ পৰাই জুবিন দাৰ গান শুনি আহিছে।
উম তাকে। জু-
আজিকালিতো নতুন নতুন বহুত চিংগাৰ কিন্তু জুবিন দাৰ মানে হা।
কি কৈছা কি কৈছা তুমি?
মই কৈছো বুলো জুবিন দাৰ আজিকালিতো নতুন ছিংগাৰ ঢেৰ আহিলে। কিন্তু পনে জুবিনদাৰ ঠাইখিনি ল'ব নোৱাৰে আৰু কোনো।
কোনেও ল'ব নোৱাৰে পাপন নাই অলপকে ল'ব পাৰিব কিন্তু পাপ- পাপনেও জুবিনদাৰ সমান হ'ব নোৱাৰে মানে নেক্স জুবিন দা আমাৰ অসমত নাই মানে।
নাই অ।
হয়তো আগতে আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা তেখেতৰ পিছত তেনেকুৱা এজন মানে গায়ক নাই যিজন গায়কৰ মানে স- সমগ্ৰ অসমৰ হৃদয়ত মানে আছে অসমতে নহয় এতিয়া বাহিৰতো ক'ত বাহিৰ বাহিৰৰ ছিংগাৰো জুবিনৰ নাম কয়।
বাকি জুবিন দাৰ লাইভ প্ৰগ্ৰাম চাইচা নাই?
লাইভ প্ৰগ্ৰেম তেনেকে চোৱা নাই কিন্তু মানে অল তেনেকে চোৱাগে নাই?
মই লালুকত চাইছিলো, কি মানুহ। লালুকত গৈছিলো অ। লাইভ অ, লাইভ তেওঁ এবাৰলে দুবাৰে চাইছোঁ। বহুত মানুহ একদম ক'ব নোৱাৰি আৰু।
জুবিনৰ প্ৰগ্ৰেমত মানুহ নোহোৱাকে নাথাকিব‌ই ক'ত থাকিব নো তুমি নিজে চোৱা। এতিয়া জুবিন বুলি ক'লে কেনেকুৱা ধৰণৰ এটা মানে পৰিৱেশ সৃষ্টি হয়? এ জুবিন- জুবিন গাৰ্গ।
মানে যাৰ নামে এটা পৰিচয় গম পাইছেনে?
তুমি এটা কথা নটিচ কৰিছা নাই জুবিন দাই অকল তোমাৰ এটা গানতে সীমাবদ্ধ নাই নতুন-নতুন বহুত ধৰণৰ তেওঁ মানে- মানে চেষ্টা কৰিছে কিবা। বহুত বিভিন্ন সংগীতত তেওঁ কাম কৰিছে। অ, সেইটো কাৰনে তেঁওক কিবা এটা বেলেগ এটা শাৰীত থৈছে মানুহখিনি।
অ, মানে তেখেতৰ এতিয়া আদিবাচি গান হওক বা মানে বাংলা গান চব গানতে তেখেতৰ মানে অলপ হলেও হেৰি আছে এইটো অৱদান আছে। অসমৰ কাৰণে বা কি- কি কৰিলে জুবিন দাই এইটো কব নালাগে চবেই জানে কিন্তু বহুতো গানৰ জৰিয়তে তেখেতে অসমখন জীয়াই ৰাখিলে। আৰু তেখেতৰ কথাও স্পষ্ট তেখেতে কাৰুলৈ ভয় নকৰে।
উম,
অসমখন তেখেতে কৰলৈকে লৈ গ'ল কিন্তু অসমীয়া মানুহে তেখেতক মাৰিলে।
উম- উম সে তে আৰু কি কবা কেনে- কেনেকে কি হৈ গল কি কেনেকে একো গমে নেপালোঁ।
হয়তো ব্ৰহ্মপুত্ৰ হোৱাহেতেন জুবিনদাই জীয়াই থাকিলেহেঁতেন। ব্ৰহ্মপুত্ৰই তেখেতৰ গভীৰতা বুজি পায় জুবিন গাৰ্গ ব্ৰহ্মপুত্ৰই ডুবিব নিদিলেহেতেন ব্ৰহ্মপুত্ৰই জুবিনৰ গভীৰতা বুজি পায়।
উম, ত' বাকী এতিয়া জুবিন দাৰ গান শুনা নে নুশুনা এতিয়া?
শুনো আৰু মই এতিয়া গোটে প্লে লিষ্টত মোৰ জুবিনৰ গানে আহি থাকে।
উম,
হম,
তাৰপা আজি
কেৰম আজি পাৰিব আৰু খেলিব তেকে সময় বহুত হৈ গ'ল।
একো নাই ব'লা তোমালোক সোমাই দিয়া ম‌ইও গৈছো লাহে- লাহে।
অ, আহা -আহা আমি যাম বাৰু যোৱাটো।
বলা বৰ্ডখন ওলমাই দিয়া মই গৈ আছোঁ।
বাৰু। তুমি বৰ্ডখন উলিয়া যোৱা হোন আমি কেৰম খেলো এতিয়া পাঁচ মিনিট উম -উম হেল্ল',
বাকী জুবিনদাৰ কথা কোনবা দিনা পাতিম বেলেগ।
তাকে ভালকৈ পাতিম এদিন। এতিয়ালে হ'ব দিয়া উম, জয় জুবিন দা।